হেল্ল' হেল্ল'
কি কৰা
হেল্ল'
কি কৰা
এনেই আছোঁ
ক'ত আছাতে
ঘৰত
কাই কাই
অকলে আছোঁ বৰ্তমান
অঁ
তুই ম অ ভাত তাত হোৱা নাই
অ।
তোমাৰতে খালানে নাই?
এ ভাত মই খোৱা নাই ৰাতিপুৱা একবাৰ খালো দুপৰীয়া নাই খোৱা।
আচ্ছা।
মাহ শুনা কি কৰে মানে খ়ী শুনা
ক'ত বা গ'ল দোকানৰ পিনে গৈছে নেকি।
অহ দেউতা কত? খুৰা
ইয়াতে আছে এ কিবা কাম কৰি আছে ঘৰতে
অঁ ভাইটি স্কুল দিছে?
উম।
আহ, তাৰ কোন ক্লাছত এইবাৰ?
মই বৰ্তমান
ভাইটি, ভাইটি, ভাইটি
অঁ ভাইটী, আচ্ছা। ভাইটি ক্লাছ ক্লাছ এইট
ক্লাজ এইটত উম ডাঙৰে হ'ল। বাকী হাৰতি আজি কি হাক আজি
কি শাক বা বনাই ভাল কৰি নাজানো মই
হে পৰীক্ষা চৰীক্ষাতে চেছ ভাল না আছে?
নাই বৰ্তমান নাই। আহ। চাৰে বাৰ্তা
কত ফুৰিব যাবা প্লেনিং কৰা নাই?
এনেই ফুৰব যৰ প্লেনিং কৰা নাই কিন্তু ভাবি আছোঁ আৰু
কত জাবী?
ম ভাবিছোঁ এই চৰল পৰা পিনে যাম।
অ চৰল পাৰা এই যে এ চাফা জাগা এটা যে চাফা গাঁও খান অ, অ কোন কোন অ ঐ যে যে ঠাণ্ডা পানী ঠান্দা নি সদিখন এদিখন নিচিনা হত আহিছিল।
অ।
তাতে মোকো গেলে মোকো কবি।
ঠিক আছে।
এই হেৰি এই চাফা জগাৰ নাম টা কি আছিল ৰাংচাপাৰা অ অ মোৰ উল্টা পাল্টা হৈছে নে এই কে তাকে মই কি কৰিব লাগছা সেইকাৰণে ফোন কৰিলো
উ এনে কি কৰিম আৰু এই গৰম মাহ আৰু বহুত গৰম দিছে
এই গৰম বহুতৰে
উ তাকে টো
আৰু এনো মানে হেৰি নাই অপচনে নাই কিবা যে বেলেগ কাম কৰিবি গৰম ভাষাত নোৰি একো কৰবা তোমাৰ কালি পানী পৰা নাই ৰাাতি
কালি পানী পৰিছে অলপ মানে ইমানো পৰা নাই কালি বা বাকী জেগাতো বঙাইগাঁৱত টো ভালে পৰিছে
ভালেই পানি পৰিছে ৰাতি কালি
আমাৰ এতিয়া অহা নাই আৰু কালি আমাৰ এই নাম ধৰিছি না
অ কিহৰ
এ এনেই অলপ বহুতদিন ধৰা নাছিলো
উম
তাৰ কাৰণে
নামাতলি না হ'ব
ইমান পানী মুখাত কেনেকে আহিবি
সেইটাও হয় নেটৱৰ্ক ইছু এইকেইদিন পাৱা নাই তই
নেটৱৰ্ক ইছ্যু হৈ আছে
বিৰাট নেটৱৰ্ক দিছু সিদিনাখন মোবাইল এাকটা খাই আছিল একে নেটৱৰ্ক
এই বতৰৰ কাৰণে এনেকুৱা হয়
অ অ লাইট গেলে আৰু নেটৱৰ্ক নাথাকে লাইট যাই নেটৱৰ্ক কাতি দিয়ে
বাকী তো কি কৰি আছা বৰ্তমান
অণ অলপমান আ লিখা লিখি কৰি আছিলোঁ মানে
অঁ তই অ তই হেৰি না এ কিহত আই তি আই কৰি আছা না আই তি আই কৰি আছা না তই
আই তি আই ৰি আছো বৰ্তমান
তিকে আছে এই আমি যে কি কৰো আমাৰ উল্টা পাল্টা লাগি আছে ৰ
উম উম উম তাগৰ
এইবাৰ হেৰিত চিক্স শে হ'ল না যিহেতু আমাৰ এইবাৰ চাৰি বছৰ কৰিল মানে কাৰোবাৰ কৈছে চেষ এইটো কাৰোবাৰ কৈছে তাৰপিছত উ এ মানে কাব কাব কৈছেে কিন্তু ক কাবাই কৈছেেষ নহয় বোলে আৰু মানে ওৱান ইয়ৰ এটা কৰিব লাগিব নহলে গ্ৰেজুৱেচন উই মেজৰটা পাম কি বা কিব উল্টা পাল্টা এইবাৰ ভাবলো ড এড এড নহলে বি এডৰ এনট্ৰেন্স দিম সবাৰ আ শু নাপাং চাৰি বছৰটা কৰবাই লাগিব কম্পালচাৰী বলে মানে এনেকা হ'ল আৰু মাৰগে মাৰগেটো আৰু উপায় নাই ভাবছো এইবাৰ ডি এল এডৰ থ ফ ফ থওঁ প্লাছ এ মানে হেৰি বি এটা যদি যদি পালো পালো এনট্ৰেঞ্চ এটা দিলে পালো পালো ব্ৰেইন হিল আৰু ভাল ন যদি ভ পালো তো পালো নাপালে আৰু আৰু এই বি এটা এটা কমপ্লিট কৰি দই লব উপায় নাই
নাই কি কৰিবা আৰু
হ গা ধুব মন গৈছে বাকী খবৰ ভালেই আছে মানে এেনেকাই আৰু ইমান ভালো নহয় বিয়া ন হয়য় আছো আৰু কিবা মত তে বছ ই
দে ঠিকে আছে বাচিয়ে থাকবা লাগে নহ'লে কি কৰিবি দে ক'বাতো একো অপশচনে নাই আৰু আমাৰ আমাৰ আমাক এ আমাৰ ব এ কৰিছে তই ভাল জান তই বি এটা মানে আধাতে এৰিহে নাই আই টি আই কৰি ন ৰিত ভালিছে আমাক তো মাজত লটকাই থৈ দিছে নাই ইফালে যাব পাৰো নাই ইফালে যাব পাৰো মাজতে লগতকি থাক তোমাৰ তোৰ ইবাৰ শেষ পাব ন
এই আমাৰ এক্সাম ষ্টাৰ্ট হ'ব জুন জুলাই জুলাইত একগ্জাম হা
জুলাইত এক্সাম আৰম্ভ হব নেকি
আহ আগষ্ট ত চাৰ্জাৰ মানে শেষ পাব তাৰপিছত দহ তাৰিখ মানে ৰিজাল্ট তেৱ তাৰ কেইদিন মিছত চ এই চাৰ্টিফিকেট দিব তাৰপিছত বাই বাই
তাৰপিছত বাই বাই এ তোমাৰ ভালৰে ডাইৰে্ শে তাৰপিছত কি কৰবি
তাৰপিছত এপ্ৰেণ্ডিছৰ কাৰণে এপ্লাই কৰিব লাগিব
ক'ত ক'ত কৰিবি এপ্লাই
এটাই মানে এই ধৰি লও এনেকোৱা যে কিবা ওলায় কি কয় কি নাম আছিল এই এক্সপিৰিয়েন্ঞ্চ চাৰ্টিফিকেট লাগে না
আহ অ অ
এতিয়া মানে কাম কৰিব লাগিব
মানে বস্তুত কেন কা হয় বস্তুতা কেনকা হায় কেনকা ধৰণ
অ মানে তাকে ভাল কৰি শিকাব আৰু
অ অ আৰু মানে আৰু একটা মানে কৌৰচ হোৱাৰ নিচিনা হব মানে সেই আৰু এই আমাৰ বি এড ডি এড কৰাৰ নিচিনা
অ মানে গ্ৰে ডিগ্ৰী গ্ৰে কি ক ডিপ্'ম ল লয়
আহ
ডিপ্লমা নাই হেহ
সেই যি হক কিবা এটাক লয় আৰ
গ্ৰে মানে গ্ৰেজুৱেট
সেইটো আমাৰ যেনেকা আমি হাই ছেকেণ্ডাৰীৰ পাছত হেৰি ক'লো বি এ পঢ়লো সেইটাৰ নিচিনা এইবাৰ মানে তুমি তাতে গ্ৰেজুৱেট হ'বি আৰু
অ গ্ৰেজুৱেট অ
সেই সেয়াই কথা তাকে দে ঠিকে আছে সেইটাই ত আৰু মাৰ পাৰ্চেণ্টেজ লাগে
উম হয়
মই ত এম এ পঢ় খুজছিলো কিন্তু সেই আৰো পাৰ্চন্টেজ নাচায় যেনবা এনটেৰছ দিব লাগ আৰো আৰো এগলাৰ কাৰণে পইচা বহুত লাগে না
সেই সেইটোৱে আকৌ
এই কি ক এনট্ৰেঞ্চ দিলে জি ইউত দিলো হয় গুৱাহাটী গুৱাহাটী ইউনিভাৰ্চিটি মানে এম এৰ কিন্তু এই আৰু পইচা বহুত লাগে আৰু তিওটো পালো লিখিবলৈ তিওত দিব তি ইউ তি ইউ তেজপুৰ ইউনিভাৰচিটি
স্কুলত যাৱ
নহয় তাত যিওটো দিব তিওটো দিব কিন্তু মানে খেলি মেলিতে লাগিলতে এই যে কল যে বি এ টা ফৰ ইয়াৰ্চটা কৰিব লাগিব আচলতে এতিয়া বুদ্ধি কৰি দিছে গম প নাই মানে নহলেতো আমি নকলো হয় ন কাইক চবেতো বেলেগ বেলেগ লৈছিলে সেইকাৰণে কিন্তু তথাপিও বহুতে নকৰিব যদি মানে ডি এড বি এল এড যদি পায় বি এড ডি এল এড এইমাখান কবাত পায় যদি কবাত যদি পায় বি এডটা দিবা পাৰ অলপ চান্স কম থাকিব কিন্তু ডি এল এড দিব পাৰিব না হাই ছেকেণ্ডাৰীৰ পাছতে কৰিব পাৰে দে অৰো উম চব আৰু বদলিছে না নেক্সট যে আৰু কি হব
আমাৰে এনেকোৱা হৈছে আৰু বাকী
নেক্ ডে আৰোগি কি দেখাব? দে নহ'লে ৰাখো নেকি।
অ', ঠিক আছে।
উম, দে।